হেল্ল'
অ' কি কৰিছা
মই এনে আছিলো তুমি
অ' মই এনেই আহিছো মানে মই মানে আজি মানে গাঁৱৰ পৰা আহিছো ন মানে বাজিল সাতটা আঠটা বাজিল তাৰ পিছত ঘৰৰ মানুহ নাছিলে মানে মা দে তাৰো ভাইটি মানে কালি মোৰ ভাইটিটো বাৰ্থডে আৰু ত বাৰ্থডে মানে চ পিং কিবা মাংস চাংস কিনি আনিছে আৰু ম'ম' অলপমান আনিলে ম'ম' খাই মানে অলপ বহিছিলো বহা পিছত আৰু মাাহতে এনেই মানে মই গাঁৱত গৈছিলো গাঁৱত যোৱা মানে বিশেষ কাৰণটো হৈছে মই মানে সৰু ভন্টিক আনিব গৈছিলোঁ। চ' সৰু ভন্টিৰ কাৰণে মানে মাহ‍ঁতে মানে এনেকুৱা মাংস-চাংস আনিছিলে সেয়া বনালে খালো, খাই এতিয়া বহি আছো আৰু।
অঁ! মইয়ো এনেই আছো। মইও মানে কালি ফ্ৰেণ্ড এজনীৰ বাৰ্থডে আছে ত' মই তাত যাম আৰু। মানে তাক তাৰ গিফ্ট নল যি যি বস্তু আছে চব মানে ঠিক কৰি আছিলোঁ আৰু।
আচ্ছা-আচ্ছা। এনেই তুমি কি গিফ্ট দিব বুলি ভাবিছা?
মইতো এনেকে ছোৱালী মানুহ ন ত' ছোৱালী মানুহ এনেকে মই বেগ এটা লৈছোঁ, মানে এনেকে চাইড বেগ এটা লৈছোঁ। আৰু এটা মানে চিপাৰ টংলাৰ বটল হয়। ত' কিউট মানে কিউট হয় সেইটো ত' সেইটোৱেই লৈছো আৰু। আৰু কালিটো কালি যাম মানে কালি কেকটো এটা অৰ্ডাৰ দিয়া হৈছে কেক এটা অৰ্ডাৰ দিছো আৰু মানে বহু কিনি দিম আৰু তাইক মানে তাই বাহিৰত পাতি দিব ন সেইকাৰণে আৰু কালি
অঁ! ঠিকে আছে এনেকে বাৰ্থডে পাৰ্টিটো বনাব লাগে আৰু মাজে-মাজে। ন' বছৰত এবাৰে আহে।
অঁ সেইটোৱেই এবছৰত এবাৰেহে ভালকে মানাম আৰু ভালকে তাই মানি মনাইছ ভালকে পাতিছে ত' কালি যাম আৰু মানে। তাকে মোৰো কাপোৰবোৰ চাই লৈছোঁ, চব ঠিক কৰি লৈছো বাৰু।
ঠিকে আছে ভালে কৰিছা তুমি।
অঁ! সেইটোৱেই এতিয়া
বাকী এনেই তুমি আহ কি কয় তোমাৰ যে হেৰি আছিলে মই মানে ঘূৰিব গৈছিলো হা জেগা এটাত। মানে ভন্টি যত থাকে ন এই তোমাৰ জাগিৰোডৰ ভালে থাকে মানে। জাগীৰোডৰ অলপমান আগত আৰু মানে মই মানে সেইদিনা পৰহি গৈছিলো আৰু ন। পৰহি নহলে যোৱ কালি গৈছিলোঁ অ' যোৱাকালি গৈছিলোঁ। মানে মই এনে ৰাতিপুৱা উঠিলোঁ, ৰাতিপুৱা উঠি জিম গৈছিলোঁ মই মানে। জিমৰ পৰা আহি লৈ মানে মোৰ লগৰ এট তাৰ শ্বুট আছিলে। তাৰপিছত মই শ্বুটত গলোঁ। শ্বুটতে মানে অলপমান হেৰি আৰু দেৰি হ'ল মানে বহুতখিনি কাম থাকে ন ইয়াত যোৱা তাত যোৱা। তাৰ পিছৰ পৰা ঘৰত আহি আহ গাটো ধুলো মানে গৰমত যে থাকিব পৰা নাই জানা।
অঁ।
তাৰ পিছত গা ধুই পেলাই ৰেডি হ'লো। তাৰ পিছত ট্ৰেভেলাৰ এখন ধৰি ডাইৰেক্ট মানে গুচি গৈছোঁ আৰু। জাগিৰোডত।
অঁ জাগিৰোড মানে মোৰ গাঁৱৰ ওচৰতে পৰে।
অঁ! তোমাৰ গাঁও সেইফালে আছে নেকি?
অঁ! মোৰ গাঁও মানে সেইফালে আছে। ধৰমটোল বুলি ত তাতে আছে। মানে বেছি দূৰ নহয় আৰু ওচ ওচৰতে আৰু মানে জাগিৰোড মানে ষ্টেচন যদি তুমি ট্ৰেইনৰ পৰা যোৱা জাগিৰোড মানে গুৱাহাটীৰ পৰা আহিলে জাগিৰোড পাবা তাৰ পিছত মোৰ ঘৰৰ সেইটো ষ্টেচনটো পাম আৰু নাই ওচৰতে আছে বাৰু। আৰু কালিতো মই এনেকা বাৰ্থডেত মাতিছে ত মানে যাম আৰু স্কুটিখনকে লৈ যাম আৰু ন। কিমাননো দূৰ স্কুটিৰ পৰা লৈ যাম
ট্ৰেভেল কৰাও হৈ যাব ন
অ মানে এতিয়া ময়ো মানে যাম গৈ ন এতিয়া ঘৰত আহিছিলো গুৱাহাটী যামগৈ আৰু মই ত' তাতে মানে এতিয়া অলপ ঘুৰা ঘূৰা মুৰা কৰি লওঁ আৰু অকমান ঘূৰি লওঁ তাৰ বাৰ্থডেও আছে যিহেতু
ঠিকে আছে ই ইমান জল্দি কিয় মানে ঘৰলে আহিছ অলপ দিন থাকিব লাগে ন
অ মানে মোৰ হ'ল দিন বাৰু আহোত তে আহা দিন হ'ল এতিয়া কিন্তু মানে মোৰ মানে এতিয়া কলেজো খুলিব ন ত সেইকাৰণে মানে যাব লাগিব
আতচ্ছা আমাৰো বন্ধ দিছে বাৰু আমাৰ এক এক অগষ্টৰ পৰাই খুলিব আপোনালোকৰ
অ মোৰো এক আগষ্টৰ পৰা খুলিব কিন্তু মই এন চি চি কৰো যে ত' মোৰ মানে এন চি চি ক্লাছবোৰো আছে ত' তাত তা মানে মাতিছে আৰু মানে কম্পালচাৰী কৰিছে যাবৰ কাৰণে সেইকাৰণে মই যাব লাগিব আগতে যাই পেলাই মানে ম ক্লাছবোৰ আছে সেইবোৰ এটেণ্ড কৰিব লাগিব আৰু
অ ঠিকে আছে যাবা দিয়ক এনেকে বিশ নহলে বাইশ তাৰিখ মানে তাৰপিছত তোমাৰ কি আছিল ন মই যেনেক
নতুন মুভি এটা আহিছে তুমি কিবা এটা ভূতৰ মুভি এটা আহিছে চাব যাবা নেকি
অ মউ ভাবি আছো এনেকে মানে আমাৰ তো কালি তেৰ তাৰিখ দিছে ন তেৰ তাৰিখে মানে মুভিখন চাব যাম বুলি ভাবিছো কিন্তু আমাৰ কেনচেল হৈ গ'ল ত' পোন্ধৰ তাৰিখে যাম বুলি ভাবিছো
অ অ অ তাকে ম‌ই ভাবিছো মানে একেলগে যাব পাৰো
অ ঠিকে আছে ন লগৰ বিলাকৰ লগত একেলগে
অ সেইটোৱে মানে একেলগে গলে বেছি ভাল হ'ব আৰু চব একেলগে মিলি জুলি চাম আৰু মানে ভূতৰ মুভি ন ভয়ো লাগে
অ সেইটোয়ে ভয় লাগে দেই কিন্তু
অ এইটো মুভিটো মই চাইছিলো হা মানে এনেকে বুক বুক কৰোৱা তাত চাইছিলো তাত মানে অকল এইটিন প্লাছ মানুহবোৰকহে মানে মুভিটো চাব দিব মানে সৰু পোৱালিবোৰ মানে আলাও নাই আৰু মানে চাগে এইটো মানে বহুত উম ভয় লগা মুভিটো হব পাৰে
সেইটোয়ে মানে ভূতৰ মুভিটো ন মানে সৰু পোৱালীয়ে নাচোৱাতোয়ে ভাল মানে এনেকুৱা মানে ওচতে থাকে ন পুৰা একদম থিয়েটাৰটো মানে কিবা ভয়ৰ বচ টো আহি গ'লে সিতে ভয় খাই যায় ন আৰু সিতৰ মানে হৃদৰটো ইমান কমজুৰি হয় সেইকাৰণে আৰু
অ
সেইটোয়ে বাকী মই যে এনেকে ঘূৰিব গৈছিলো যে
উম
জাগাতো জানা ইমান ধুনীয়া গছ গছনি আছে জাগিৰুডৰ ফালে তোমাৰ তা আগত টো মানে গছ গছনিয়ে আছে আৰু মানে সন্ধিয়াৰ যে ৰ'দটো দিয়ে চাৰিটা পাঁচটাম মানৰ মানে সেইটো মানে অ হালধীয়া ৰ'দতটো ন অলপমান ৰঙা নিচিনা যে লাগে কি ধুনীয়া লাগিছে জানা গছ গছনিত পৰিছে ৰ'দতটো দেখি পেলাই বহুত ভাল লাগিছে মনটো
পিছে তোমাৰ এইটো গাওতো ক'ত আছে
মোৰ গাঁওতো তোমাৰ জাগিৰোডত মেইন টাউনত ৰখিছিলো হা তাৰ পা ট্ৰেফিক পুলিচ পইণ্ট এটা পায় ট্ৰেফিক পুলিচ পইন্ট পাই চিধা চিধা গলে তোমাৰ মৰিগাঁও আহে কিন্তু মৰিগাঁও আগতে তোমাৰ আ কুমৈ নামৰ জাগা জা এটা আছে হা কুমৈতে ৰখি কুমৈতে ঘখি সি মানেটা লেফ্ট চাইডতে ৰাস্তা আছে সিফালে গ'লেই হ'ল আৰু আৰু যে সেই ৰাস্তাটো যে মই সোমাই যাও ন এই খোৱা যোৱা ৰাস্তাটোতে এই ৰাইট চাইডে আমাৰ গাওখন আৰু লেফ্ট চাইডে ধৰণ তুল মানে। চিধা চিধা গলে তুমি ধ ধৰমটো পাই যাবা গাঁওখন।
আচ্ছা আচ্ছা মানে বেছি দূৰ নহয় আৰু ন তোমাৰ গাওঁখনত।
মান কি। আৰু আমাৰ গাওখন মানে ওচৰতে আছে মানে ভাবি লোৱা তুমি বিশ মিনিটত অহা যোৱা কৰিব পাৰিবা আৰু
অ বুজি।
সেইটোৱে। সেইটোয়ে আৰু মই গাঁৱত যে গৈছিলো ইমান খেতি বাতি কৰিছে ন চাউলৰ খেতি ইমান ধুনীয়া লাগিছে দুপৰীয়া চাওঁতে মানে ৰঙা ৰঙা। ৰ'দতো পৰে নহয় এনেকুৱা চাউলত এনেকুৱা ধান খিনিত পৰে গছ গছনিত। তেনেকুৱা বহুত ভাল লাগে চাই। আৰু পানীটো ইমান ধুনীয়া লাগে।
উম পুখুৰী ন।
পানীতটোও বহুত ধুনীয়া লাগে মানে চাউলত যে। তোমাৰ পানীতটো ভৰিয়ে থাকে ন চাউলৰ ৰুলে ধানৰ অ খেতি কৰা খেতি কৰা চাউলটো পৰিয়ে থাকে ভাল লাগে মানে।
অ এতিয়া তোমা লোকৰ তাত ধান ৰুলে নে।
অ আমাৰ তাত সেইফালে ধান ৰুইছে আৰু শাক পাচলি কিবা কিবি ৰুইছে আৰু মানে বগৰীত।
মানে এতিয়া ধানতটো ৰোৱাৰ টাম হৈছে বাৰু মানে ধান ৰুইছে নে নে লাইক এইবোৰ। কি কয় কিবা এটা যে কয় কঠীয়া কঠীয়া কঠীয়া সেইটো আছে নে?
কঠিয়টো আছে অ কঠীয়া হৈছে এতিয়া বৰ্তমান। সেইটোোৱে ডাঙৰ হয় ধান বনিব আৰু সেইটোৱেই। কিবা এটা বনিব আৰু সেইটোয়ে আৰু তোমাৰ। এই যে বগৰী যে ৰুৱে আমাৰ মানে বগৰী বহুত ডাঙৰ খেতি আছে গহ পালে মানে ভাবি লোৱা মানে তোমাৰ বিশ নলে ত্ৰিশ হাজাৰটা বগৰী আহিয়ে যায় আৰু
উম অ ভালেই দিয়া মানে এতিয়া খেতি কৰাততো ভালেই বাৰু।
সেইটোয়ে মানে খেতিতটো কৰি থাকিব লাগে আৰু গাঁও এলেকাতো এইবিলাক খেতিয়ে চলে ন।
অ বৰপুল এইবোৰ ষতো চলে বাৰু।
সেইটোৱে আৰু আমাৰ। গাঁওৰ পৰা যেতিয়া মই আহিছিলো ন আজি আহোতে আহোতে মানে স্কুটি পাই আহিছো স্কুটি পাই মানে। আমাৰ ডাঙৰ দাদা এজনে চলাইছিলে দাদা এ জনে মোক মানে জাগিৰোদলৈকে। লৈ গৈছে আৰু তাৰাপা মানে ট্ৰেভেলাৰত মানে আমাৰ ভন্টিক লগত মই উঠি গৈছো আৰু ট্ৰেভেলত মানে অলপমান চিট নাছিলে। অলপ মানে পাঁচ মিনিট। পিছতে মানে বঢ়াই দিলে আৰু আমাৰ দুটাক দুটা চিট পাই গলো একেবাৰে এ চি ট্ৰেভেলাৰ আছিলে ভাল লাগিল মানে
অ তোমাৰ ভণ্টি কেইদিনলৈ আছে মানে কেতিয়া যাব?
আছে মানে তোমাৰ দু এসপ্তাহ থাকিব একসপ্তাহকৈ বেছিয়ে থাকিব আৰু।
অ', অ', তাৰ পিছত মানে যাবগৈ নেকি।
অ', যাবগৈ তাই মানে গ গৰম বন্ধ দিছে ন এতিয়া। অ', মোকে কৈছিলে মানে অ', সিন্দ ঘৰৰ মানুহে কি ম মই আনি যদি মই থৈ দিব মানে ভালো লাগে ন মানে গাঁৱত গৈ ত' মানে মই থব যাম চাগে।
অ', এসপ্তাহ পিছত যাবা নেকি ট্ৰেইনত যাবা নেকি।
ট্ৰেইনত যাম বুলি ভাবিছোঁ ট্ৰেইনত যাব পাৰি দেই কিন্তু।
ট্ৰেইনত যায় জানো ইয়াৰ পৰা জাগিৰোদলৈ।
জাগিৰোদৰ ফালে সেইটোত
নাযায় নেকি ন মই ভাবিছোঁ যায় নে নাযায় বা যাব পাৰে কিন্তু দেই।
গুৱহাট
তোমাৰ গুৱাহাটীতো যায় গুৱাহাটীতো বেলেগ ৰোটৰ পৰা যায় আৰু জাগি ৰোদৰ বেলেগ ৰোট আছে ত মানে চাগে যায় চাগে মনত খবৰ কৰি পেলাই তোমাক ক'ম দিয়া মই।
অ', অ', মোক কবাচোন মানে তেতিয়া মই যদি গুৱাহাটী যাওঁ তেতিয়া একেলগে যাব
অ', একেলগে যাব পাৰি ন। ঠিকে আছে মই তোমাক খবৰ কৰিম বাৰু।
অ', অ', কৰিবা দিয়া।
সেইটোৱে বাকী মইয়ো ভাবি আছিলোঁ গুৱাহাটীত যাওঁ বুলি এনেকে বাছতে মানে একলেন যাম বুলি ভাবি আছোঁ ট্ৰেভেল কৰিম আৰু।
সেইটোৱে অলপ ঘুৰা ফুৰা কৰা আৰু মানে এনেকে। এতিয়া গৰম দিনা আহিছিল আৰু এতিয়া এক'লেণ্ড যাব পাৰি ন।
অ', গৰম দিনত মানে অলপ ঠাণ্ডা বস্তু পানী চুলে ভাল আৰু।
অ', এইটো মানে এতিয়া বহুত গৰম হৈ হৈছে যে এনেকে যাব পাৰি বাৰু।
সেইটোয়ে উম সেইটোয়ে গৰমতটো বহুত দিছে দেই খেলি
উম।
কিন্তু মই যে গাঁৱত গৈছোঁ গাঁৱত মানে আমাৰ ইয়াৰ নিচিনা গৰম নাই আৰু মানে বৰষুণো ইয়ে আৰু তাত টিঙৰ ঘৰ আছে ন মানে বহুত ভাল লাগে জানা বৰষুণ দিছে মানে একেবাৰে আৱাজ আহি থাকে বৰষুণৰ মানে তুমি এবাৰ যে দুচনাত পৰিলে তুমি মানে শুয়ে যাবা আৰু তেনেকুৱা আৰু।
অ', গাঁৱত মানে ঠাণ্ডা ন এতিয়া গছ- গছনি থাকে গাঁৱত আৰু গাঁৱত মানে ভালে লাগে আৰু ইমান। তুমি তা চহৰত থাকা ন চহৰত থাকি তুমি গাঁও গৈছা ত গাঁৱত মানে ভালে পাবা তুমি ভাল লাগে আৰু গাঁৱত থাকে।
সেইটোৱে গাঁৱত থাকি ভাল লাগে আৰু মনটোও ভাল লাগে ন আৰু মই জানা
ফ্ৰেচ, ফ্ৰেচ ফিল হয় ন।
ত আৰু গাঁৱত আছিলোঁ যে মই যে তোমাৰ বাহিৰতে বহি থাকো জানা গছৰ তলত ইমান ভাল লাগিছে।
সেইটোয়। অ', দিয়া তুমি কেতিয়া যোৱা মই কৈ দিবা মোক যোৱাৰ আগত মোক কবা দেই।
হ'ব দিয়া ঠিক আছে অ', বাই, বাই।